হেল্ল'
হেল্ল' শুনিছা? হেল্ল', কি কৰিছা? হেল্ল'
কি কৰিছা?
হম?
অ
বুজি পোৱা নাই কি কৈছা?
বিচনাতে আছো।
বিচনাত?
অঁ।
কোৱা আৰু, ফুৰিবলৈ মেলিবলৈ যোৱা কথা, কি হব এতিয়া পাতি টো বহুত আছিলা?
তুমি কোৱা চুন?
ইয়াৰ আগৰবাৰ গুৱাহাটী ফুৰাম বুলি কয়, গুৱাহাটীলৈ মাতি নিলা, তাৰপৰা গুৱাহাটী নুফৰা লাই মোক। এইবাৰ এতিয়া ক'ত, ক'ত নিয়া তুমি?
এইবাৰ গুৱাহাটীত ফুৰিবা,
তোমাৰ মাততো ভালকে অহা নাই।
এতিয়া শুনিছা? গুৱাহাটীত ফুৰিব আহিবি।
অ ফুৰিম আকৌ, ফুৰা নুফুৰুৱা নেকি?
কত ফুৰিবা?
তুমিহে জানাই এতিয়া ক'ত পঢ়োৱা মোক। ক'ত ফুৰাবা,
এইবাৰ মই বালাজী মন্দিৰলৈ যাম।
অঁহ।
অ কামাখ্যাতো ৰাতিপুৱাই যাব লাগিবা ন। বালজিলেকে গৈ তাত সেৱা কৰি, উম এ যৰ নতুন পাৰ্ক খনত তুমি গৈ পাইছাই।
অহ।
মই হে যোৱা নাই।
উম।
মুক তালে লৈ যাবা।
অঁহ।
তাচত
এই পল্টন পল্টন বজাৰ সেখন।
অঁ।
এই ফেঞ্চিটো তুমি চিনি পোৱা?
কি?
পল্টন বজাৰ পাৰ্কখন যে?
অঁ।
এখন কেতিয়া আৰম্ভ হৈছিল মানে, এইবছৰ আৰম্ভ হৈছে নেকি?
এই গম নাপাও দেই।
অঁ।
অ ফেঞ্চি বজাৰ কি ক'লা, পলটনবজাৰ পাৰ্ক খনৰ কথা কৈছা?
অঁ।
অ এখন এবছৰ আৰম্ভ হৈছে।
অঁ।
মই তুমি ফেঞ্চি কথা শুধিছা বুলি ভাবিছিলো।
ফেঞ্চি কথাও ক'বল ধৰিছিলোঁ মই ৰখি গ'লো মানে তাৰ আগত এইটো সুধি লওঁ বুলি। তুমিতো ফেঞ্চিলেওঁ গৈছা।
অ', গৈছো।
হেৰি কৰিবাচোন, পাৰিলে মোক
নিবা মই মানে গৈ পোৱা নাই আছ আজিলৈকে।
অ'।
নিবা নে নিনিয়া।
হেল্ল'।
নিবানে নাই।
নিব লাগিব।
তোমালোকৰ পৰা কিমান দূৰ ফেঞ্চি বজাৰ।
আমাৰ ইয়াৰ পৰা দেৰ ঘন্টামান লাগে নেকি।
অকল কাপোৰ চাপোৰে পায় নে আৰু চব বস্তু পায়।
চব বস্তু পাই চব।
আদিৰ পৰা অন্তলেকে মানে।
উম।
মোৰ গৈ যাব গৈ যাবলে মন আছে।
অ'। ফেঞ্চি বজাৰ দামী দোকান।
অ', কোৱা দামী দোকান কি।
ত' মানে। কি কৈছিলোঁ মই তোমাক।
ফেঞ্চি বজাৰত দামী দোকান।
অ'।
হম।
হেল্ল'।
অ'।
এ মাততো মাজে- মাজে নহা হৈ গৈছে দেখোন।
নহা হৈ গৈছে নি, শুনি আছো মই তোমাৰতো ভালকে।
উম বজাৰ যোনখিনি মানে অকমান ভাল যে। ফুটপাথত নহয় আৰু অকমান দামত বেচে। তেওঁলোকৰ হাতত কাপোৰৰ কোৱালিতি বেছি ভাল থাকে।
অ'।
কিন্ত বাকী দোকানতকে, ইণেও।
বেছি মানে বাকী দোকান বেলেগ কিনিব গ'লে।
উম।
যিমানত পাবা তাতকেতো বহুত কমত দিয়ে।
সেই বিলাক দোকানত ন।
হা
সেইবিলাকত কমত পোৱা যায়।
অ'।
উম, উম।
তাৰ ভাল বস্তু কমত দিয়ে ফেঞ্চি বজাৰ তাই পৰ।
অ উ অ ভালেই তেন্তে।
হেল্ল',
অঁ
আহ,
মই পুৰা উশাহ ল'ব পৰা নাই।
অ চৰ্দি লাগি গৈছে ন। তোমাৰ এইটো তাৰমানে ধূলি বালি লাগিলে হয় নে, নে নিজে নিজে অট'মেটিক হৈ যায়। হেল্ল',
কি হ'ল।
ধূলি বালি লাগিলে হয়নে নে অট'মেটিক হৈ যায়।
ধূলি বালি লাগিলেও হয়।
অ,
লগতে আৰু কিছুমান বস্তুও আছে।
তাৰ মানে তোমাৰ এইটো মানে এলাৰ্জি নিচিনা ন বস্তুটো।
অ অ
অ অ মই আকৌ ভাবিছো কি হয় বা, আৰু কোৱা তাপা, উম বালাজী মন্দিৰ ফুৰাবা, তাৰপৰা ফেঞ্চি বজাৰানিবা আৰু ঘূৰিব পৰা জেগা।
আৰু বৈশিষ্টয় যাব পাৰিব।
তাত কি আছে।
বান্দৰ আচলতে মন্দিৰ সেইটো।
অ অ
গোটেই যে বান্ধৰ,
অ গম
এটা
অ, মন্দিৰটো কিহৰ মন্দিৰ হয়।
বৈশিষ্ট,
বৈশিষ্ট মন্দিৰ।
অ,
কৰিছা কি।
মইতো একো কৰি থকা নাই তুমিয়ে মাজে মাজে ৰখি ৰখি গৈছা মানে, কি হৈছে মই ধৰিব পৰা নাই মাত নেটৱৰ্ক নাইকিয়া হৈ গৈছে নে তুমিয়ে নমতা হৈছা।
এ বহু ৰাতি হল যে।
অ,
সেই কাৰণে।
অ অ, অ হ'ব পাৰে উম
হেল্ল',
অ এই দেওবাৰে কবাত ওলাই যোৱা নে অকমান ওম
শুনিছা
অ কোৱাচোন
মোৰ ন নেটৱৰ্কৰ অলপ প্ৰব্লেম দি আছে
অ
অ
উ উ সেইকাৰণে চাগে মাজে মাজে তাৰমানে তোমাৰ মাতো নহা হৈ গৈছে মোৰ মাজে মাজে সেইকাৰণে চাগে তোমাৰ মাততো নহা হৈ গৈছে মোৰ মাতটো নোযোৱা হৈ গৈছে
অ হ'ব পাৰে।
উম উম
তাৰমানে আন্ধাৰ, ৰাতি হৈ আহিছে ন বতৰ বেয়া সেইকাৰণে চাগে
অ সেইটোৱে আৰু দেওবাৰে ক'ৰবাত ওলাই যোৱা প্লেন চেলেন আছেনে?
হেল্ল'
দেওবাৰে বোলো ক'ৰবাত ওলাই যোৱা ভাবিছানে
দেওবাৰে কলো ওলাই যোৱা নহব আৰু
অ তোমালোকৰ পৰীক্ষাও পালেহি যে সেইকাৰণে চাগে ন?
উম উম পৰীক্ষা বুধবাৰৰ পৰা।
অ এই বুধবাৰ
অ
তাৰমানে অহা বুধবাৰৰ পৰা উম
তাৰপিছত
অ অ মানে মেইন আমি লিখিয়ে থাকিব লগীয়া হৈছে।
অ।
তাৰপিছত এতিয়া‌ পঢ়িব লাগিব আৰু
অ অ।
আজি পেপাৰ খন কমপ্লিট কৰি থম বুলি ভাবিছিলো আও।
হা
তাৰপিছত অজি পেপাৰখন কমপ্লিট কৰি থম বুলি ভাবিছিলো।
উম।
মোৰ কাৰণেই এনেই ৰুমটো ডিষ্টাৰ্ব হোৱাটো নি নিবিচাৰো ন।
অ অ সেইকাৰণে হেৰি নকৰিলা আও। ৰ'বাচোন দেই এক ছেকেণ্ড মই ফোন কৰি আছো।
অ।